কি
এ একো কৰা নাই ভাত কেইটা খাই পেলাই, বিছনাখনত উঠিছো।
অ', কিহেৰে খালা ভাত? হা?
এ মৎস আছিলে মৎস চব্জি আৰু মৎস্যৰ ভাজি আছিলে।
আহ, আহ। মই আজি হেৰি এ ডিম বনালো।
উম।
ডিমে ভাজিলো ডিমটো আৰু তাৰপা দালি বনালো।
ঠিকেই আছে।
উম, উম, উম, মই এয়া ভাত চাত খাই মেলি মই বি বিচনালেকে আহিছো আৰু।
হয়, হয়
হয়।
বাকী এইফোলে বতৰ কেনেকুৱা?
বতৰ ভালেই আৰু।
ঠিকে আছে ন'?
উম, ঠিকে আছে, ঠিকে আছে।
আমাৰফালে ইমান বতৰটো ঠিক নহয়।
অ'।
বৰষুণ দিব চাগে দেই, পুৰা গাজি গোমৰি আছে অলপ। পৰিস্থিতিটো ভাল নহ'ব চাগৈ।
উম, ঘৰত ঠিকেই চবৰে?
ঘৰত বাৰু ঠিকে আছে অ', আপোনাৰ ভাল?
মোৰ ভালে ভালে।
হম, হম, হু। বাকী, ক'ত আছে এতিয়া আপুনি?
মই চহৰত।
চহৰত কেতিয়া গ'ল?
মোৰ চহৰত অহা আজি এসপ্তাহ মান হ'ল।
এসপ্তাহ মান হ'ল নেকি?
এসপ্তাহমান হৈ গ'ল।
অ', কোৱা নাই আপুনি মোক।
আপুনি ক'ত চহৰতে আছে নেকি?
মই চহৰতে আছো।
অ তেনে লগ কৰিব লাগিব এদিন।
তাকে লগ কৰিব লাগিব আহিবা এদিন আমাৰ ফালে।
অ বতৰ পানীও ভাল হওঁক।
বতৰটো ভাল হওঁক বাও। তোমালোকৰ ফালে কেনেকুৱা বতৰটো কেনেকুৱা কৰি আছে?
নে একদম বেয়া ৰ'দ।
ৰ'দ?
ৰ'দ।
এ ৰাতি কথা কোৱা নাই দিনত ৰ'দ বোলো অ।
অ হয় দিনত ৰ'দ অ। আমাৰ ফালেও ৰ'দ বাও কিন্তু এ এতিয়া বতৰ তোমালোকৰ ফালে এতিয়া মানে কি বৰষুণ দিব নিকি বাৰু?
বৰষুণ নাই নাই নিদিয়ে।
আমাৰ ফালে দিবও পাৰ দে ঠিক নাই মানে বতৰটো অকমান হেৰি হৈ আছে।
অ।
ভালেই হ'ব বতৰটো বৰষুণ দিলে অলপ ঠাণ্ডা পৰিব দিনটো ইমান গৰম।
উম উম হয় হয় বাৰু সেইটো।
বাকী এ চহৰত কিবা কামত আহিছা নে ইনেই আহিছা?
চহৰত এইয়া অলপ কামৰ কাৰণে আহিলো, পৰীক্ষা এটা প্ৰিপেয়াৰ কৰিবলৈও আহিলো।
অ কিবা কৰ্মসূত্ৰে আহিছে আপুনি ইয়াত।
কৰ্মসূত্ৰে আহিছো কৰ্মসূত্ৰে আহিছো।
কি পৰীক্ষাৰ কাৰণে আপুনি আহিছে বা?
সেইয়াই আৰু পৰীক্ষা প্ৰস্তুতি এটা চলাও বোলো অকমান।
কি পৰীক্ষাৰ প্ৰস্তুতি চলাব আপুনি?
এ আৰু এই বিদ্যালয় আৰু এই আমাৰ।
বিদ্যালয় নি?
বিশ্ববিদ্যালয়ৰ।
বিশ্ববিদ্যালয়ৰ।
অ।
কি বিশ্ববিদ্যালয় কি?
বিশ্ববিদ্যালয়ৰ পৰীক্ষা বোলো আমাৰ।
অ বিশ্ববিদ্যালয়ৰ পৰীক্ষা আপোনালোকৰ ঠিকে আছে।
উম উম।
কেতিয়া যাবগে আপুনি আকৌ ঘৰ?
ঘৰলে আহিছোহে। পৰীক্ষা-চৰীক্ষা দি লওঁ তাৰ পিছত যাম চাগে আৰু।
পৰীক্ষা- চৰীক্ষা দি গমণ কৰিব?
উম গমণ কৰিম আৰু। উম।
তাকে।
এইয়া আৰু ঘৰত ভাল নহয় চবৰে?
ঘৰত আছে অ কোনোৰকম জীয়াই। বাকী হেৰি আহিবা এইফালে দেখা নাই আপোনাক মানুহটোক বহুত দিন।
নিশ্চয় যাম।
যাম যাম নহয় কাইলে আহিব এপাক এইফালে।
নিশ্চয় যাম কাইলে বাৰু।
কিমাননো কোঠাটোতে সোমাই থাকিব আহিব এপাক কাইলে।
হয় বাৰু সেইটো।
এ আপুনি কি কেতিয়া কেতিয়া পালোহি বুলি ক'লে আপুনি চহৰত?
খন
এসপ্তাহত ফোন এটা আপুনি কোৱা নাই মোলে।
আৰু কামত অলপ ব্যস্ত আছিলোঁ।
ব্যস্ত আছিলে কামত।
ব্যস্ত আছিলোঁ অল
তাকেইতো কৰ্মত ব্যস্ত গৈছে আৰু আপুনি আমাকনো ক'ত মনত পৰিব।
হয়, হয়, হয় আৰু দিয়ক মই আপোনাক নাপাহৰো।
আপোনাৰ লগৰজন ক'ত আছে এতিয়া বৰ্ত
মোৰ লগৰজন তেখেতে বিয়া বাৰু কৰা একদম পুৰা সংসাৰত ব্যস্ত হৈ গ'ল আৰু।
হয় নি? সংসাৰত ব্যস্ত হ'ল নেকি? তেখতে ক' তেখেতে কিমান তেখেতৰ সংসাৰ পতা কিমান দিন হ'ল?
হ'ল তেখেতৰ ছমাহ মান হ'ল।
ছমাহ হ'ল, তাকে মই খবৰ পোৱা নাই যে এইটো কথা।
খবৰ সেয়াই আৰু নতুন নতুনকে বিবাহ কৰিছে, বিবাহ কৰি অলপ সংসাৰত ব্যস্ত হৈছে।
অৱশ্যে মই মই আপোনাৰ লগত লগো পোৱা নাই বাৰু আপোনাকো লগ পোৱা নাই তেখেতকো লগ পোৱা নাই বহুত দিন হ'ল। সেইটো হয় বাৰু এইটো মোৰে ভুল বাৰু ক্ষমা।
নাই, নাই, নাই ক্ষমা নোখুজিবা ক্ষমা কৰাত মানে মই ভাল নহয়।
ক্ষমা খুজিব লাগে, যিমানে ক্ষমা খুজিব সিমানে পুণ্য অজ-অৰ্জন কৰিব মানে।
হয়, হয়, মানুহক ক্ষমা কৰি দিব পৰাটো একদম এটা বহুত ভাল
ভাল গুণ, যিমানে ক্ষমা খুজিব আপুনি সিমানে মই কৈছো নহয় আপুনি সদায় ভাল দিশত যাব আপুনি, ভৱিষ্যত উজ্জ্বল আছে।
বাকী কাইলে আপুনি ঘৰত অহ, কোঠাতে থাকিব নে ক'বাত গমন কৰিব?
তাকে ভাবিছো কাইলে অলপ যদি বতৰটো ভাল হয় তেতিয়া অলপ ওলাই মেলি যাম বুলি ভাবিছো আৰু।
কোন দিশে যাব বা?
এয়া আপোনালোকৰ ডিফে যাম বুলি ভাবিছোঁ।
আমাৰ দিশেই আহিব ন'।
আপোনালোকৰ দিশে যাম বুলি ভাবিছোঁ।
আহক, আহক, আহক আমি অপেক্ষা কৰি আছোঁ আহক।
হয়, আপুনি উম, আপুনিও ক'ৰবাত ওলাই মেলি যোৱা নাই নেকি এইকেইদিন?
নাই, নাই, নাই মই মানে কি এইকদিন অলপমান ব্যস্ত আছোঁ সেইকাৰণে ওলাই যাবলৈ সময় পোৱাই নাই। ভাবিছোঁ আপুনি যদি কাইলৈ আহে আপোনাৰ লগতে ক'ৰবাত অলপমান ওলাই যাম বুলি ভাবিছোঁ।
উ, সেয়াই আৰু চব বিশ্ববিদ্যলয়ৰ পৰা যোৱাৰ পাছৰ পৰা চব কৰ্মসূত্ৰে ব্যস্ত টো হৈ গ'ল আৰু চব।
তাকে সঁচা বিশ্ববিদ্যালয়ৰ পৰা যোৱাৰ পৰা চব কৰ্মসূত্ৰে ব্যস্ত হ'ল।
চব ব্যস্ত হৈ গ'ল আৰু।
চম ব্যস্ত, তেনেকে এতিয়া লগ পাবলে নাই আগৰ বন্ধুক।
আগৰ দিনবোৰ মনত পৰিলে আকৌ মনত পৰি যায় ঘপককে।
চব লগৰ বন্ধুবোৰ বহুত আছে ব-বন্ধু ক'ব। ইমানো কিছুমান বন্ধু খবৰে নাই কিছুমান বন্ধু কেতিয়াবা খবৰ এটা লওঁ।
উম, সেয়াই আৰু কৰ্মৰ সূত্ৰে চব ব্যস্ত হৈ গ'ল আৰু।
হে আৰু। ঠিকে আছে। মোৰ বন্ধুজনো আহি-আহিব বাৰু এইদিনতে, কৈছে আহিম বুলি। আপুনি আহিব অ', এটা কাম কৰিব তেখেতো কাইলৈ আহিম বুলি কৈছে এইফালে আপুনি লগতে গুচি আহিব। আপোনাৰ সেইফালেই থাকে বন্ধুজন।
দি মই একো কামত ব্যস্ত নাথাকোঁ তেতিয়ালৈ গুচি যাম বাৰু
উচব কিনো আপুনি এ অলপমান সময় উলিয়াব আৰু আমাৰ বাবে
উম উলিয়াম উলিয়াম নিশ্চয় বাৰু
বাকি কাইলে বিদ্া বিদ্যালয় কেতিয়া যাব আপুনি
বিদ্য়ালয়ত এতিয়া তেনেকে একো নাই বাৰু বাকী অকল পৰীক্ষাতো দিবলৈ আছে পৰীক্ষাটো দি মেলি আজৰি হোৱাৰ পিছত আৰু কেতিয়াবা আহ যাহ হৈ থাকিব আৰু
কেতিয়া আহ যাহ কৰিবলৈ মানে কেতিয়া যাব আপুনি বিদ্যয়ালয়ত মানে কোন তাৰিখত যাব আপুনি
বতিে ভাল নহয় আপোনাৰ
বাকী মোৰ ভাল প আপুনি বিদ্যালয়ত কি তাৰিখে যাম বুলি ক'লে
মোৰ বাৰ তাৰিখে একজ পৰীক্ষা এটা আছে
আহ বাৰদেশে মোৰো এটা পেক্ষা আছে এ বাৰ তাৰিে এটা মোৰো পৰীা আছে আমাৰ বিদ্যালয়তে
অ অ লগ পাম ৰ এতিয়া বাৰ তাৰিখে অ বাৰ তাৰিখে যদি আপোনাৰ পৰীক্ষা যে লগ পাম বাৰু তেতিয়া
তে ঠিকে আছে দে লগ পাম মানে লগতটো পোৱা নাই তে কাইলেতো আহিবই নো কাইলে লগ পাম বৌ হেল্ল'
কাইি লগ কাম বাৰু অ কালি যে বতৰ পানী খালে মই যামেই আৰু
কাইলৈ সময়টো উলিয়াই আহিব অলপ
উম তাকে তাৰপা কাইলৈ ক'লেো নোযোৱা নহয় মনবো মই বিয়াব গানে নহয়
কবৰ ল নাই ন আপুনি এই ভুল হক ভুল হক ক্ষমা কপ নবহালে নেকি আপুনি মানে কি শুনিছিলে ন আপোনাৰ বিবাহৰ
মালে বিয়া পাতিম বুলি হ'লে দে নাপাতো আৰু বোলো নিজে কৰ্ম সংস্থাপনটো কৰিলো তাৰ পিছত পাতিম আৰু বোলো
অ তাকে মই বোলো কৰ্ম সংস্থাপন হল মই শুনিছিলো কৰ্ম সংস্থাপন হল তেখেতে ছোৱালীজনী চাই যে এ অহা দুমাহতো বিয়া হব মই এনেকে শুনিলো আকৌ
নাই নাই নহলে কৰ্ম সংস্থাপনো নহলে কাৰণে বিয়ো মানে নাপাতিলো আৰু
ঠিকে আছে ঠিকে আছে কৰ্ম সংংস্থাপনো জৰুৰী ন সেই সেইটো সেইটো হয় হয় হয় সংস্থাপনটো হ'ল হলে আজৰি নিজে মোৰ সেই সংস্থাপন এটা হোৱাৰ পিছতে চাব লাগিব
অ
বাকী কাই আপোনাৰ বাৰ তাৰিখে আছে ন
হয় হয়
বাৰ তাৰিখে ময়ো যাম বাৰু লগ পাম দিয়ক
অ উম পৰীক্ষাৰ প্ৰস্তুতি কেনেকুৱা চলিছে
পৰীক্ষাৰ প্ৰস্তুতি মানে কি ইমানটা তাই সময় দিব পৰা নাই মানে মই অলপমান ব্যস্ত আছো ন সময়তটো উলিয় এইলে অলপমান পৰীক্ষাৰ প্ৰস্তুতি কৰিব লাগিব আজি ভাবিছোঁ অলপমান প্ৰস্তুতি প্ৰস্তুতি কৰো তেনেকেতো সময়বোৰ গৈ আছে ন
হয় হয় সেইটো বাৰু
উম
ঘৰত সকলোৱে ঠিকে আছে নহয়
হয়ৰ সকলোৱে ঠিকে আছে বাকী এতিয়া কি কৰিৈ আছে মানে
অ সেয়াই আৰু ভাত পানী খাই লৈ অলপ বোলো পৰীক্ষাৰ কাৰণে অলপ কিবা কিতাপখনকে মেলো বুলি ভাবিছো আৰু অলপ
মেলা মেলক অলপমান পঢ়ক পঢ়া শুনা অলপ কৰক
হয় কেেপেলো চাব লাগিব
সেইবেল চাব লাগিব হয় বাৰু কথাাতটো
ভৱিষ্যতৰ কথা আছে ঘৰৰ দিশত সে আৰু যাম আৰু ৰবা।
ম যদি হয় লগতে যাম আপুনি সংযোগ কৰিব মোক। নিশ্চয়, নিশ্চয় উম হু।
এতিয়া ৰাতি ফালে খোৱা বোৱা কি কৰিব আজি খাইলে।
হে কি কৈছে, কি কৈছে, মই অলপ
হেৰি খোৱা বোৱা কি কৰিব বোলো ৰাতিপুৱালৈ কাইলৈ
ৰাতিপুৱালে আজি ভবাই নাইচোন ৰাতিপুৱা শহৈ লওকচোন তাৰপিছত উঠি পেলাই উম ৰাতিপুৱা সময় চাহ একাপ খাম তাৰপিছত উঠি পেলাই আকৌ অলপ শুম।
হয়
শুই উঠি আকৌ অলপ উঠি পেলাই ভাত বনাম ভাত খাই পেলাই আকৌ শুই দিম। আপুনি যদি আহে অলপ ওলাই যাম আৰু আপোনাৰ লগত। আহিব আহিব নহ'লে মই সেয়াই খাম আৰু ৰাতিপুৱা শুই উঠি চাহ খাম শুম আকৌ আবেলি সময়ত ওলাই যাম আকৌ শুম।
হয়, এতিয়া আপুনি অকলে আছে নেকি ৰুমত।
এতিয়া মই বৰ্তমান অকলে মোৰ বন্ধুজন আহিবহে অহা মাহত।
অ', অ', আপুনি বিয়া বাৰু কথা ভবা নাই এতিয়ালৈকে।
নাই, নাই বিয় বাৰু কথা ভাবিবলৈ বেছিয়ে পোৱা নাই নহয় সঠিক সংগী।
হয়, হয়, হয়, হয় ভাবিব লাগে আৰু।
সময় হৈছে বাৰু কিন্তু সংস্থাপন এটা জৰুৰী ন।
সংস্থাপনতটো বাৰু জৰুৰী সেইটো আৰু।
উম, হম।
সংস্থাপনৰ অবিহনে আজিকালি একো নাই।
নাই, নাই।
নিজ, নিজে চলিবলৈকে দিগদাৰ হৈ যায়।
দিগদাৰ যায় দিগদাৰ বহুত দিগদাৰ হৈ যায় নিজে ছোৱালী বোলা হয় বাৰু কথাটো।
এইফালেও চলাব লাগিব।
হয়, হয় সেইটো সঁচা কথা চবফালে চলাব লাগিব। নাই নাই এইটো আপুনি ঠিক কথা কৈছে বাৰু সংস্থাপনটো অতি জৰুৰী।
অফচাবনো জৰুৰী, জৰুৰী।
উম, হম।
উম।
বাকী কাইলৈ এতিয়া আহিব ন এইফালে।
কাইলৈ নিশ্চয় যাম, যাম, যাম কাইলে।
কাইলে অলপ ওলাই যাব লাগিব আহিব।
আজি ৰুমতে থাকিলে নে নাই আপুনি ওলাই গৈছিলে।
মই আজি ৰুমতে প বৰ্ত কতো ওলাই যোৱা নাই। যাবলৈ মানে তেনেকে লগ সমো নাই ন।
উম সেইটো হয় বাৰু।
বন্ধুও নাই তেনেকে ওলাই যাবলৈ।
আগৰ লেখীয়া বন্ধু নাই আৰু, হয়, হয় বাৰু। চব কামৰ কৰ্ম সূত্ৰে ব্যস্ত হৈ গ'ল।
উ উম উ চপ, চপ চ।
উম।
বাৰু আপোনাক কাইলৈ লগ পাম বাৰু।
বাৰু নিশ্চয়।
উম, হুম, হুম।
নিশ্চয় লগ পাম কাইলে।
নিশ্চয়, আশা থাকিল লগ পাম বুলি।
হয় হয়। বাকি এতিয়া